অই, কি কৰিছাঁ?
হা?
কি কৰিছাঁ?
মই এনেই আছোঁ ৰ। তই?
মইয়ো এনেই আছো ৰ।
অ' কিবা খালি নে কি?
খাই নাই আৰু জিমৰ পৰা আহি অলপ ৰেষ্ট লৈ আছোঁ, এতিয়া গা চা ধুও, গা চা ধুই কিনে খাম।
অ, তই জিম গৈছিলি?
উম'।
কি মাৰিলি আজি?
অই, আজি-আজি সেই মাৰিছোঁ চল্ডাৰ মাৰিছোঁ, আৰু টাই চেপ মাৰিছোঁ।
অ, ঠিকে আছে। কি খালি আহি কিনে?
একো খোৱা নাই একো। এ আহিছোঁ আৰু। উম' হুম
অ, আহিছাহে।
আহি ৰেষ্ট ললোঁ, ৰেষ্ট লৈ এতিয়া গা চা ধোওঁগৈ, গা চা ধুই খাই লওঁ।
তই কি খালি? হেল্ল'
হেল্ল
হেল্ল' তই কি খালি?
হেল্ল'
কি খালি তই?
হেল্ল'
অ', হেল্ল'।
অ', মই বোলো তোক হেৰি কথা এটা শুধিম বুলি আছিলো।
হয় নেকি।
অ'।
কি কথা।
এই তোৰ ভাৰতীয় মহাকাশ গৱেষণাৰ কথা।
হয় নেকি।
হয়।
ক।
তইটো জানাই মানে এই বিষয়টো মানে আমি ভালকে আলোচনা কৰিব খুজিছো আৰু আজি।
উম, উম।
এনে মহাকাশ গৱেষণা যদি বিজ্ঞান আৰু প্ৰযুক্তিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ন। ভাৰতে অতি কম সময়ৰ ভিতৰতে এই ক্ষেত্ৰত বিশ্বৰ মানে আগশাৰী দেশসমূহৰ মানে যিটো নিজৰ স্থান সেইটো দখল কৰিছে আৰু। আৰু যোগাযোগ হওঁক বতৰবোৰ দূৰভাষ হওঁক তাৰপিছত হওঁক এইবোৰ মানে বস্তুত এই বছ গৱেষণাতে বহুত অৱদান আগবঢ়াই থৈ দিছে আৰু।
উম।
আৰু হেৰিটোৰ ভাৰতীয় মহাকাশ অভিযান কেৱল ৰকেট উৎক্ষেপনে তে সীমাবদ্ধ নহয় না, উপগ্ৰহ নিৰ্মাণ কৰে সিহঁতে তাৰপিছত বৈজ্ঞানিক গৱেষণা চন্দ্ৰ আৰু মংগল অভিযান কৰে। এইবোৰ বস্তু মানে মহাকাশ অভিযানলৈ ইয়াৰ বিস্তৃতি ঘটিছে আৰু।
উম।
এনে মহাকাশ গবেষণা মানে কি বুলি ভাবা তই।
মহাকাশ গৱেষণা মানে চা মানে পৃথিৱীৰ যিটো বাহিৰৰ মহাকাশ আছে ধৰ তাৰে পিছত গ্ৰহ, উপগ্ৰহ, তৰা, সূৰ্য। ধুমকেতু মহা আৰু ধৰ মহাবিশ্বৰ বিষয়ে মানে যিটো বিজ্ঞানন্মত অধ্যয়ন আৰু। আৰু ইয়াৰ বাবে ধৰ ৰকেট হওঁক উপগ্ৰহ, দূৰবক্ষণ যন্ত্ৰ আৰু মহাকাশ জানৰ মানে কৰা হয় আৰু।
আচ্ছা, এনে ভাৰতত মহকাশ গৱেষণা আৰম্ভ কেনকে আহিছিল?
সেইটো আমাৰ চোৱা যেতিয়া মানে ভাৰতে স্বাধীনতা লাভ কৰিছিল ঊনৈশ সাতচল্লিশ চনত। তাৰ পিছত মানে যিটো বি বিজ্ঞান আৰু প্ৰযুক্তি আছে, সেই- সেই দিশ দুটাৰ ওপৰত মানে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল আৰু। আৰু যেতিয়া ঊনৈছশ চাঠি চন আছিল, সেই চাঠি চনত মানে মহাকাশ গৱেষণাৰ ভেটিটো স্থাপন কৰা হৈছিল আৰু। আৰু মেইন উদ্দেশ্যটো আছিল মানে বিজ্ঞানক মানে দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰে আৰু মানে।
এনে আই এছ আৰৰ বস্তুটো যেহেতু মানে কিনো
ইছ ৰ' মানে হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচন। ইমান এটা ভাৰতীয় ভাৰতৰ মানে ৰাষ্ট্ৰীয় মহাকাশ সংস্থা আৰু মানে। আৰু ইয়াৰ মেইন কাৰ্যালয়টো বেংগালুৰুত আছে। আৰু মানে ইষ্টৰ মূল মানে লক্ষ্যটো সেয়া আৰু-আৰু শান্তিপূৰ্ণ উদ্দেশ্য চত মানে মহাকাশ প্ৰযুক্তিৰ বিকাশ আৰু মানে দেশৰ উন্নয়ন উন্নয়নত মানে ইয়াৰ ব্যৱহাৰ কৰা আৰু।
আ এনে ইছৰ'ৰ মূল উদ্দেশ্যটো কি?
মূল উদ্দেশ্য মানে ধৰা যোগাযোগ ব্যৱস্থাটো উন্নত কৰা তাৰপিছত ব তৰৰ পূৰ্বা ভাগ দিয়া, তাত কৃষি সহায় কৰা, শি ক্ষা হওক, নিভিগেশ্যন হওক, দুৰ্যোগ ব্যৱস্থাপনা তাৰপিছত বৈজ্ঞানিক গৱেষণা। আৰু মহাকাশ বিজ্ঞানৰ বিকাশ এইটো মানে মূল উদ্দেশ্য আৰু।
এনে যিটো চেটেলাইট আৰু উপগ্ৰহ, সেইটো কি মানে সেইটো কি হয় বস্তুটো?
ছেটেলাইট মানে সেই আৰু মানে পৃথিৱী বা যিটো আন গ্ৰহবিলাক আছে সেই গ্ৰহবিলাকক প্ৰদিক্ষন কৰ মানে চোৱাচিতা কৰি ৰখা মানে এটা কৃত্ৰিম বা প্ৰাকৃতিক বস্তু আৰু মানে। আৰু কৃতিম উপগ্ৰহসমূহ মানে মানুহে নিৰ্মাণ কৰি কিনে মহাকাশলৈ মানে প্ৰেৰণ কৰি দিয়ে আৰু।
এনে উপগ্ৰাহৰ ব্যৱহাৰটো ক'ত কৰা?
উপগ্ৰহৰ ব্যৱহাৰটো টেলিভিছন হওক, মোবাইল তাৰপিছত ইণ্টাৰনেট, জি পি এছ যত বতৰৰ পূৰ্বাভাষ তাত কৃষি, বনাঞ্চল বনাঞ্চল অধ্যয়ন কৰে তাত সমুদ্ৰ পৰ্যবেক্ষণ তাত সামৰিক নজৰদাৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা সেই
ৰকেটৰ ভূমিকাটো কি?
ৰকেটৰ ভূমিকা মানে ৰকেটে চা উপগ্ৰহ বা মহাকাশ জনক মানে পৃথিৱীৰ যিটো মহাকৰ্ষণ শ ক্তি আছে
তাৰ পৰা প্ৰথম বাহিৰলৈ লৈ যায় আৰু, আৰু ইয়াৰ সহায়ত মানে বিজ্ঞানীসকলে বি মানে বিভিন্ন অভিযান সফল কৰে আৰু।
মানে ভাৰতৰ কেইটামান বিখ্যাত উৎক্ষেপন জানৰ বিষয়ে কছোন?
উৎক্ষেপন জানৰ বিষয়ে সেইটো এটা আছে পি এছ এল বি মানে পলাৰ চেছেটেলাইট লঞ্চ ভাই কেল তাপিছত জি এছ এল বি আছে তাৰপিছত এ এল ভি এম থ্ৰী এইবিলাক মানে ভাৰতৰ মানে অন্যতম সফল উৎক্ষেপন যান আৰু মানে।
আচ্ছা, এনে ভাৰতৰ টো চন্দ্ৰ অভিযান বিষয়ে তাৰ অলপ কথা কচোন?
উম সেইটো মানে মানে যেতিয়া ভাৰতে মানে চ ন্দ্ৰলৈ মানে কেইবাটাও মানে অভি অভিযান মানে সফল ভাৱে প্ৰেৰণ কৰিছে না আৰু এই অভিযানসমূহত ধৰ যিটো চন্দ্ৰৰ মাটি হওক খনিজ তাৰপিছত পানীৰ উপস্থিতি আছে। আৰু দক্ষিণ মেৰু অঞ্চলৰ বিষয়ে মানে গুৰুত্বপূৰ্ণ তথ্যবিলাক সংগ্ৰহ কৰে আৰু।
অ মংগল অভিযানটো ইমান গুৰুত্বপূৰ্ণ কিয়?
মংগল অভিযান গুৰুত্বপূৰ্ণ কাৰণ চাবি মংগল গ্ৰহৰ যিটো বায়ুমণ্ডল হওক তাৰপিছত জলবায়ু হওক আৰু মানে ভু ভু পৃষ্ ঠ অধ্যয়ন এইবিলাক মানে এই কাৰণৰ কাৰ এইবিলাকৰ কাৰণে মানে মংগল গ্ৰহ টোত মানে অভিযান কৰা হৈছিল আৰু আদাৰ কম ব্যয়াত মানে সফল মংগল মংগল অভিযানটো মানে সম্পন্ন কৰ্ছি আৰু ভাৰতে আৰু এইটো সম্পূৰ্ণ কৰি মানে ভাৰতে মানে বিশ্বৰ দৃষ্টি মানে আকৰ্ষণ কৰিছে আৰু।
আচ্ছা
অ সেইটো বস্তু সেইটো বস্তুৰ প্ৰয়োজন মানে চা সূৰ্যৰ তাপ হওক সৌৰ বায়ু হওক যিটো সৌৰ বিস্ফোৰণ আছে আৰু মানে ইয়াৰ ওপৰত মানে প্ৰি প্ৰি ইয়াৰ ওপৰত মানে ইয়াৰ উপৰি মানে পৃথিৱীৰ প্ৰতিটো প্ৰভাৱ আছে সেইটো বুজি পোৱা কাৰণে মানে সূৰ্য অধ্যয়নটো কৰাৰ প্ৰয়োজন।
আচ্ছা। মানে যিটো মহাকাশটো যেতিয়া যোগাযোগ ব্যৱস্থাটো উন্নত কেনেকে কৰিছিল?
তোৰ মাতটো শুনাই নাই অলপ মোবাইলটো ওচৰত আন।
মই কৈছো মহাকাশ প্ৰযুক্তিয়ে যোগাযোগ ব্যৱস্থাটো মানে উন্নত কেন্কে কৰ্ছি?
ধৰ দূৰৰ্ৱ তী অঞ্চলত মানে টেলিফোন হওক তাৰপিছত টেলিভিশন হওক ইণ্টাৰনেট, অনলাইন শি ক্ষা তাৰ পিছত টেলিমেডিচিন সেৱা এইবিলাক মানে উপগ্ৰহৰ জৰিয়তে মানে সম্ভৱ হৈছে আৰু।
আচ্ছা আৰু কৃষিত মহাকাশ প্ৰযুক্তিৰ ভূমিকাটো কি?
কৃষিত মহাকাশ প্ৰযুক্তিৰ ভূমিকা অনুযায়ী উপগ্ৰহৰ যিবিলাক ছবি আছে সেইবিলাক ব্যৱহাৰ কৰি লও। শস্যৰ অৱস্থা, ত মাটিৰ আৰ্দ্ৰতা, তাত পানীৰ উৎস খৰাং। আৰু মানে বানপানীৰ যিটো পূৰ্বভাগ আছে, সেইবিলাক দিয়া হয় আৰু মানে।
আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মহাকাশ প্ৰযুক্তিটোত কেনেকে সহায় কৰে?
চাবি যেতিয়া মানে ঘূৰ্ণি বতাহ হয় বা বানপানী হয়। ভূমিস্খলন, বনজুই আৰু ভূমিকম্পৰ যিবিলাক তথ্য আছে। এই বস্তু বিলাকৰ মানে তথ্যবিলাক সংগ্ৰহ কৰি মানে আগতীয়াকৈ মানে ৰাইজক মানে সতৰ্কবাণী বানি দিব পাৰে। যায় আৰু মানে।
হয়। আৰু যিটো জি পি এছ বা নেভিগেশ্বন তাত মানে ভাৰতৰ ভূমিকাটো কি?
মানে তাতে মানে ভাৰতৰ নিজা কিছুমান মানে নেভিগেশ্বন চিষ্টেম আছে আৰু। এ যাৰ হয় ধৰক যান-বাহন হওক, জাহাজ হওক, বিমান। আৰু বিভিন্ন যিবিলাক ডিজিটেল সেৱা আছে, সেইবিলাক মানে অধিক সঠিকভাৱে চলাব পাৰি আৰু মানে।
আচ্ছা আৰু মহাকাশ গৱেষণা অৰ্থনীতিত কেনেকে সহায় কৰে? উম'
সেইটো চাবি নতুন উদ্যোগ হওক, তাত ষ্টাৰ্টআপ হওক, তাৰপিছত উপগ্ৰহ নিৰ্মাণ। তথ্য প্ৰযুক্তি, যোগাযোগ তাৰপিছত বৈজ্ঞানিক গৱেষণা। তাত উচ্চ দক্ষতা গুণ সম্পন্ন চাকৰি এইবিলাকৰ মানে সুযোগ সৃষ্টি, চাকৰিৰ সুযোগ। সৃষ্টি কৰে আৰু এইবিলাক ক্ষেত্ৰত।
আৰু যিটো ভাৰতীয় মহাকাশ গৱেষণা তাৰ সন্মুখত কি-কি এনে সমস্যা আহে?
সমস্যা মানে অ, যিবিলাক প্ৰযুক্তি আছে, সেইবিলাক উন্নত কৰিব লগা হৈছে। তাৰপৰা মহাকাশৰ যি আৱৰ্জনা আছে। তাৰপিছত অধিক বাজেট অলপ তাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছে। তাত গভীৰ মহাকাশ অভিযান আৰু দক্ষ দক্ষ মানৱ সম্পদৰ প্ৰয়োজন, এইবিলাক মানে সমস্যাৰ সন্মুখীন হয় আৰু।
আচ্ছা, ভৱিষ্যতে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ মানে সম্ভাৱনাটো কি আছে?
মানে সেই তাত মানৱ-মানৱ যিটো মহাকাশ অভিযান আছে, তাত বা নতুন চন্দ্ৰ অভিযান, শুক্ৰ আৰু মংগল গৱেষণা। উন্নত উপগ্ৰহ, স্পেচ ষ্টেচন। স্পেচ ষ্টেচনৰ সহযোগিতা হওক আৰু যিটো ব্যক্তিগত মহাকাশ উদ্যোগৰ বিকাশ এইবিলাকৰ মানে সম্ভাৱনা আছে আৰু মানে ভাৰতত।
আচ্ছা আৰু এনে যিবোৰ মানে সৰু ল'ৰা-ছোৱালী পঢ়ি থকা, সিহঁতে কি শিক্ষা ল'ব পাৰে?
অ'হ, সেইটো মানে ধৰ বিজ্ঞান হওক, গণিত হওক, প্ৰযুক্তি হওক বা উদ্ভাৱনে হওক বা কঠোৰ পৰিশ্ৰম তাৰপিছত দলীয় কাম তাৰে পিছত আৰু সমস্যা সমাধানৰ দক্ষতা বা মহাকাশ, মহাকাশ বিজ্ঞান মানে নতুন প্ৰজন্ম লৈ মানে অসংখ্য সুযোগ সৃষ্টি কৰিছে।
আচ্ছা। মানে তোৰ গৱেষণা মানে এটা বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ অসাধাৰণ সফলতাৰ কাহিনী আৰু ন।
উম' উম'
আৰু ই দেশৰ উন্নয়ন, জনগণৰ কল্যাণ আৰু বিশ্ববিজ্ঞানলৈ মানে উল্লেখযোগ্য অৱদান আগবঢ়ায় আৰু।
উম' সেই মানে ধৰ, মহাকাশ গৱেষণে মানে আমাক মানে কেৱল মহাবিশ্বৰ মানে যিটো বিষয়ে জ্ঞান আছে, সেইটোৱে দিয়াটোৱে নহয় অকল মানে। যিবিলাক মানে পৃথিৱীৰ সমস্যা আছে সেই সমস্যাাবিলাক সমাধান কৰাতো মানে সহায় কৰে আৰু। আৰু যদি বিজ্ঞানৰো আমি সঠিক ব্যৱহাৰ কৰো আৰু তেতিয়া আমাৰ এখন উন্নত হওক সুৰক্ষ কিটা আৰু মানে এখন আৰু সমৃদ্ধ ভাৰত গঢ়ি তোলাটো সম্ভৱ হয় আৰু মানে।
অ মানে ভাৰতীয় মগ মহাকাশ গৱেষণাৰ ইতিহাস লক্ষ্য উপব্ৰকেত যোগাযোগ, ব্যৱস্থাপনা, অৰ্থনীতি এইবোৰ মানে ভৱিষ্যতৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বস্তু আৰু।
উম উম সেইটোৱে।
হয় নেকি? বহুতে বহুত বস্তু শিকিব পাৰে আৰু এই বস্তুটো পৰা।
অ অ সেইটোৱে শিকব পাৰা বহুত বস্তু আছে।
উম মানে এইটোয়ে নহয় যে অকল ছেটেলাইট যায় ৰকেট ওলাই এইটোৱে নহয় আৰু
নহয় নহয়, শিকবা পাৰা বহুত বস্তু আছে তাৰ
অ ঠিকে।
চু
মহিত থাক য জবৰদস্তি
উম উম।
ব পিছে
আ দে হ'ব দে।
ত বত গাবিছনে দেতিয়া।
উম।
চু কাম - চাম কৰিলে অলপ ধিয় দে
অ অ।
পৰা আহি চাবলৈ গা চা ধুই খাই লওঁ কিবা। তাৰপিছত আকৌ কথা পাতিম দে।